এয়া বহি আছো তুমি?
এনেই আছো, ভাত খালা?
ভাত খালো খালো।
আচ্ছা খালো দিয়া কো ঘৰতে আছ নে? যোৱা নাই কলৈকো
কলৈকো ওলাই যোৱা নাই।
অ কলেজ গৈছিলা?
অ কলেজ গৈছিলোঁ।
আচ্ছা বাকী ফুৰিব যোৱা নাই কতোৱে এনেই
ফুৰিব তোমাৰ যোৱাই নাই অ।
কিয়
প্লেন বিলাক ওলাই আছে এতিয়া কেন্সেল হৈয়ও আছে এই বতৰটো মানে বেয়া হেৰি কৰি আছে যে এবাৰ ৰ'দ এবাৰ বৰষুণ সেইকাৰণে কেন্সেল হৈ হৈ গৈ আছে।
সেইটোতো হয় বাৰু যাবলৈ মন গ'লো এতিয়া যাবলৈ নোৱাৰা হ'লো
অ আকৌ যেতিয়া তোমাৰ প্লেনটো ওলাব তেতিয়া আকৌ বৰষুণ তোমাৰ
বৰষুণ ধুমুহা বতাহ চব দিয়ে নে
সঁচাকে নকব আৰু
তাকে হেৰি এইটো কি বুলি কয় বাকী ঘৰত ভালেই নহয়
বাকী ঘৰ ভালে ভালে।
মাহঁতৰ
উম ভালেই।
পঢ়া-শুনা কেনেকুৱা চলি আছে?
পঢ়া-শুনা ঠিক ঠাক আৰু।
এনেই আবেলি সময়ত নোলোৱা নেকি তুমি আজি-কালি
অ ওলোৱাই নাই এইকেইদিন ন
কিয়
এনে লগ বিলাকেও সোমাই থকা হৈছে মোবাইল চবৰে
আহ মোবাইল পৰাই নোলায় নে কোনো
মোবাইল পৰাই নোলাই কোনো
উলাবা এনে আবেলি সময়ত যাম অকমান ফুৰি আহিমগে ৰ'দটো কমে।
যাম দিয়া।
উম শুনা না মই কথা এটা কাৰণে ফোন কৰিছিলোঁ। মই ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছোঁ ছাপৰ্ট কৰিবা নেকি নে মোৰ লগত যোগাযোগ কৰিবা নেকি?
অ খোলা কৰিম দিয়া।
মানে তোমাৰ এটা ভিডিঅ' চিডিঅ বনোৱা এটা তোমাৰ বনাম তোমাৰ ভিডিঅ চিডিঅ' বনোৱা মানে কেনেকুৱা কেক চেকৰ ভিডিঅ' বা পানী চানী ভিডিঅ' এনেকে আৰু এটা বনাম তোমাৰ শ্বৰ্ট ফিল্ম টাইপৰ
অ ভাল হ'ব।
তোমাৰ লগ কোনোবা ভাল মানুহ আছে নে যোনে এক্টিং চেটিং কৰিব জানে ভালকে কব ডাইলগ বোৰ ক'ব জানে আৰু এইবিলাক স্পীচ চিচ লিখিব পৰা কোনোবা আছে নেকি?
তেনেকুৱা মোৰ লগৰ বিচাৰিব লাগিব দেই কোনে ভালকে কৰে দুটামান আছিলে বাৰু তে নথকা নহয় সুধিব লাগিব কিন্তু
সুধিবচোন তুমি এনেই স্কিপ লিখিব জানানে নাই
এই মোৰ ইমান হেৰি নাই হেইবিলাকৰ
তেনে কোন তুমি এ তুমিও হেৰি ৰ'লএটা লৈ ল'বা মানে বেছি শিকিবলে হ'লে ভাল আৰু।
অ বেছি উম উম বেছি পোৱালি হ'লে ভাল লাগিব।
সেইটোৱে তুমিও লৈ লোৱা এটা ৰ'ল
অ দিবা আৰু তুমি কৰিবা যেতিয়া মই এটা কিবা এটা ল'ম আৰু
অ হেৰি কেমেৰামেন কোনোবা চিনাকি আছে নেকি যদি কেমেৰামেন যে চিনাকি আছে তেতিয়া ভাল হ'ব মানে কেমেৰাত ধুনীয়া মানে কেতিয়া মানে মোবাইলত কৰা কেমেৰাত কৰাটো বেছি ভাল হ'ব তেতিয়া মানে ভিডিঅ' কোৱালিটিটোও বেছি ভাল আহিব
এইটো হয় বাৰু ঘৰতে কেমেৰামেন আছে আছে
ঠিক আছে শুনা নাই তো প্ৰথম কোনটো ষ্টাৰ্ট কৰোঁ আমি এনেই ভিডিঅ' তোমাৰ এইটো খোৱা বোৱা বনোৱাতোত নে নে প্ৰথম চৰ্ট ফিল্ম এখন বনাওঁ
প্ৰথম আমি উম কি কৰিবা শৰ্ট ফিল্মখনতো টাইম লাগিব আমাৰ উলিয়াওতে উলিয়াওতে
সেইটো হয় বাৰু
আৰু কেকৰ ভিডিঅ' বাৰতে তোমাৰ এদিন দুদিনতে হৈ যাব
কে ক' ভিডিঅ ন
অ
তে চৰ্ট ফিল্ম খন বনাওঁ ন
চৰ্ট ফিল্মখনকে বনাওঁ
কেনেকুৱা টাইপৰ বনাবা মানে এনেই পুৰা অসমীয়া টাইপ নে এনে চহৰীয়া নে মানে পুৰা গাঁৱৰ ভাই মানে কেনেকুৱা নে চব মিক্স কৰি বনাওঁ
চব মিক্স কৰিয়ে বনাও দিয়া ভাল লাগিব
ভাল লাগিব ন
উম
এনে নাম কি দিয়া হ'ব চাগে সেইখনত
নামটো তোমাৰ ভাবিব লাগিব
মই মানে তোমাৰ ভাবিছো দেই চট ফিল্মখন যে বনাম মানে প্ৰাইভাগ তোমাৰ অসমীয়া কালচাৰ দিম মানে তোমাৰ অ ঘৰ চৰ অসমীয়া মানে আগৰ জামানা যোনবিলাক ঘৰ ই পাবলৈ অকণ দিগদাৰ হয় তেনেকুৱা দিম অলপ বিচাৰিকৈ তাৰিছত তোমাৰ লোকেশ্যনটো কেনেকুৱা পাহাৰীয়া জেগা অকন মানে পাহাৰ চাহাৰ থাকে তেনেকুৱা লোকেশন দিম তাৰ পিছত তোমাৰ ফুল চুল থাকা মানে লোকেশন বোৰ ধুনীয়া ধুনীয়া দিমা বুজিছা কি কোৱা এনেকে ভাল হব
ভাল হ'ব ভাল হ'ব তেতিয়াহে মানুহবিলাকে চাব তেতিয়া ভিউজ বেছি বাঢ়িব আমাৰ
সেইটোৱেই
কাৰ অ ভিওজটো অ কোৱা
অ কোৱা
ত ভিউজটোহে আমাক বেছিকৈ লাগে ন
সেইটোয়ে ভিউজৰ লগতহে কথা এতিয়া
সেইটোৱে আৰু মানে চাই ভাল পালে কব চেকেণ্ড পাৰ্ট তেনেকে আৰু সুধি থাকিব ন পিছৰ ফিল্ম বিলাক
আৰু তোমাৰ আমি যদি ভালকে এটা ভিডিঅ' বনাওঁ ন তেতিয়া আমাৰ মানে এইয়া চা এইবিলাক যে নতুন এখন চিনেমা যে অসমীয়া চিনেমাখন যে
অঁ
সেইখন চহতে এখন চৰ্ট ফিল্মেই আছিলে যিমান, ভাল হোৱাৰ কাৰণে শৰ্ত ফ্লিমৰ পৰা গৈ পাই এখন মুভি হ'লগৈ। আমি যদি এনেকৈ যদি কষ্ট কৰি এখন যদি ভাল শৰ্ট ফিল্ম বনাওঁ দেন- আমাৰ ভাবাচোন এখন আমিও এনেকে মানে চিনেমাৰ ৰোল পাই যাব পাৰো ন কি ঠিক। তোমাৰ, এখন সৰু পাই এখন ডাঙৰলৈকে।
উম উম। অ আমিও সিহতৰ নিচিনাই কৰিব পাৰো কিন্তু মানে এনে ফাৰ্চ- ছেকেণ্ড, থাৰ্ড এনেকে নটা মান এপিছদ উলিয়াই দিলে।
উম।
তাৰপিছত আমিও এখন, চিনেমাৰ মানে এটা ভাবিব পাৰো চিনেমাৰ কথা।
সেইটোত পঢ়িও থাকিম, ইপিনে এইবিলাকো যদি ইপিনেও লাগি থাকোঁ ভাবা দুটা দুটাফালে আমাৰ কেৰিয়াৰ ছেট আছে। এটা- ফালে নহয়, পঢ়িও থাকম, এপিনে এইবিলাক শ্বুট টুততো কৰি থাকিম, তেতিয়া আমাৰ দুইফালে হৈ যাব কি-
দুইফালে অ, ভালেই ভাবিছা কিন্তু দেই কথাটো।
বেছি তেতিয়া মাথা চিথা মাৰি থাকিব নালাগিব আমি কি কৰিম কি নকৰিমকে।
অ সেইটো হয় বাৰু দে।
আৰু তোমাৰ হেৰি অ কেক চেক বনাব জানা নহয় তুমি?
অ মই জানো।
অ কেক যদি বনাব জানা তেন্তে, অ তুমি আৰু মই প্ৰথম এটা কাম কৰো, এনেই প্ৰথম এটা ইউটিউব চেনেলৰ দুটা খুলিম হা।
উম হুম।
অ প্ৰথম খুলি পেলাই আমি এতিয়া বুকে চুকে বনোৱা কৰা দেখুৱাম, তাৰপিছত তোমাৰ কেক- বনোৱা। অ এনেইটো শ্বৰ্ট ভ্লগ এটা বনাম এনেকে।
অ আৰু এনেকুৱা হেণ্ডমেড বস্তু বিলাক,
অ সেইয়া বেগ চেগ বিলাক।
বেগ চেগ বিলাক ভাল লাগিব।
সেইবিলাক বনোৱাই দেখুৱাম, এয়া ভাল লাগিব ন আৰু আমাৰ তেতিয়া ভাল হে- এটা একাউণ্ট, তাৰপিছত তাৰপাছত ছেকেড এটা খুলিম। তেতিয়ালৈকে পোৱালীও গোটোৱা হৈ যাব। তেতিয়া তুমিও বহুত খিনি পোৱালি গোটাব পাৰিবা। গোটাই মিনি আমি পোৱালি আধাখিনি পোৱালি গোটাই মিনি আমি ভাল এটা ব্লগ বনাই লম কি- কোৱা? চিনেমাখন বনাম। এনে কিন্তু চিনেমাখন বনাবলৈ কিন্তু কষ্ট হ'ব। পইচা লাগিব চাগে ন আমাকো? কিমান মান লাগিব চাগে এনেই?
পইচাটো তোমাৰ ধেৰ লাগিব এতিয়া চিনেমাৰ কাৰণে।
শ্বৰ্ট ফ্লিম এখন বনাওঁতে।
অ শ্বৰ্ট ফিল্মখনত। শ্বৰ্ট ফিল্মখনতো লাগিব তোমাৰ।
হেৰি শুনা না মানে এইটো কি বুলি কয় হা, মই যদি শ্বৰ্ট ফ্লিম খন বনাওঁ ঠিক আছে,
উম।
এই এনেকুৱা চুলুং পুলুং মানুহ হলে নহব নহয়, মানে তোমাক কেনেকুৱা হয় এতিয়া যোনে ডাইলগ বোৰ ক'ব জানে। বস্তুটো চিৰিয়াচলি লয়। এতিয়া তুমি মই আৰু আমাৰ কিছুমান আছে সেহঁতে পাৰিম হা। আৰু কোনোবা নাই নে যোনবিলাক- অকণমান ডাঙৰ ডাঙৰ যেনে কবও জানে। মানে আকৌ ৰোলবোৰ ধুনীয়াকৈ পুৰা হেৰি কৰিব জানে।
তেনেকুৱা বিচাৰিব লাগিব আমি। আমি যদি তোমাৰ ইউটিউব চেনেলটো খোলো হা খুলি পেলাতো আমিতো কেকৰ-চেকৰ এইবিলাক কথাটো কমেই আৰু তোমাৰ আমি এ এটা ভিডিঅ' এনেকৈ দি দিব পাৰোঁ আমি শ্বৰ্ট ফিল্ম এখন কৰিব বিচাৰিছোঁ কোনোবা ভাল এনেকৈ মানে কব ডাইলগ-চাইলগ ভালকে ক'ব পৰা পোৱালি। এনেকে ভিডিঅ' এটা বনাই কিন্তু আমি ইউটিউবত প'ষ্ট কৰি দিব পাৰোঁ।
কিন্তু আমাক ইউটিউবৰ চেনেলত চাব জানো? এনেই হোৱাটছএপ তোমাৰ ইন এইবিলাকত যদি পষ্ট কৰি দিওঁ যে কোনোবা আছে নেকি মানুহ চানো। আমাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে?
অঁ-অঁ, তাতো পাৰা তুমি আৰু এইটোতো পাৰা আমাৰ ইউটিউব চেনেলটো যেতিয়া থাকিব সেইটোতো দুটামানতো চাব‌ই দিয়া চোন।
সেইটোৱেই।
অঁ! ইনষ্টাত তোমাৰ ইন ইনষ্টাত বা হেৰি হোৱাটচএপত দিলেও প্ৰায় পোৱালিয়ে ধৰি ল কণ্টেক্ট কৰিব আমাক উম!
তেনে ইনষ্টা বা হোৱাটছএপৰ দি তুমিও দি দিবা?
ময়ো দি দিম, উম-উম, চবেই দি দিম আৰু।
কি কৰা ভাল হ'ব?
সেয়াই পোৱালিবিলাকতো গোট খালে তাৰপিছত আমি বাকীখিনি চিন্তা কৰিব লাগিব কেমেৰা-চেমেৰা।
কেমেৰা-চেমেৰা তোমাৰটো চিনাকি আছে আছে ন কেমেৰা সেইটোতো হৈ যাব। এনেই তোমাৰ মায়ে তাঁত-চাত বয় নে?
আমাৰ মায়ে নবয়।
তোমাৰ মায়ে যদি তাঁত-চাত বোৱা যদি মানে বৈ থাকা এনেই দেখালো হয় আৰু মানে এনেকে অসমীয়াাৰ পুৰা কালচাৰটো হেৰি কৰি মানে অসমীয়া নিচিনা পুৰা কি কি মানে অসমীয়া হেৰিত হয় তেনেকে।
এই আমাৰ ওচৰতে কিন্তু বৰমা এজনীয়ে বয়।
এনেই হেৰি আকৌ মানে ৰাজি আছে নাই মানে এইটো ক্ষেত্ৰত যে বনাব পাৰি বুলি?
এই বৰমাই একো নকব পাৰিবা। ইমান পাৰিবা-পাৰিবা।
অকণমান ডাঙৰ-ডাঙৰ মানুহ ল‌ওঁ নেকি? মানে কেনেকুৱা তোমাৰ আমাৰ মা-দেউতাৰ সমানৰ?
অঁ তেনেকুৱাতো লাগিবই এ দিয়া চোন।
তেনেকুৱা ন? তোৰ মানে দাদা আছে নে কোনোবা চিনাকি এনেকুৱা ফ্লিম-চিলিম কৰিব পাৰা মানে কেনেকুৱা মানে অকণ হস্ত মানে দাদাবোৰ লাগে ন?
অঁ! তেনেকুৱা ম‌ই এটা দাদা আছে বাৰুতে, সি বাৰুতে চিৰিয়েলতো কাম কৰিছিলে।
অঁ কবা চোন আৰু গান দিবানে চিনেমাখন গান নিদিলে ভাল নালাগে যে?
অঁ গান দিব লাগিব।
গান দিম ন? কেইটা এটাই গান দিবা নে, নে দুটা গান দিবা?
এই গান লাগিব দুটামান।
দুটা মান ন?
উম! লাগিব-লাগিব।
গানৰ আকৌ ভইচটো ভাল থাকিব লাগিব নহয় কাক মাতিবা?
অঁ, তেনেকুৱা আমি চাব লাগিব।
উম! মোৰ লগৰ এটা আছে তোমাৰ সি বৰ গান-চান ভাল গায় দেই। কিন্তু ল'ৰা হৈ যাব, এতিয়া ছোৱালী কাক লবা গান গোৱা?
গান গোৱা ছোৱালী এজনীও বিচাৰিব লাগিব, এ বিচাৰিম দিয়া উম। অ' গান গোৱা ছোৱালী এজনী আছে, আছে আছে আছে মোৰ আছে আছে।
হ'ব তেন্তে আৰু নাচাতো চবেই এনে এনেইহে ষ্টাফ কেইটমান দেখুৱাব ইমানুহেকে। পুৰা একে হেৰি কৰি নানাছে নহয়। সেয়া হৈ যাব তেন্তে। তোমাৰ খডুৰীক কবা খ বমানে খডুৰী আছিল হা?
বৰৰ্মা।
অ' বমাজনীক কবা।
উম।
বমাজনিক কবা যে এনে এনেকে কম ফিল্ম শ্বুট কৰিম আপোনাৰ তাতো কৰিম মানে বমাহতো অলপ। হব মই কৰিম ঠিক আছে, বমাও সেই কৰি দিব নহয়। যোনজনী ছোৱালীয়ে এক্টিং কৰিব তাই অলপ মানে তাতে অকণ কিবা। কাপোৰ হেৰি হেৰি কৰি থাকিব যেনেকে। কি কোৱা গৰু চৰু আছে নহয় গৰু। এনেকে গা চা ধুৱাই অ গৰু চো এনেকে গা চা ধুৱাই মেলি এনেকুৱা। তেনেকে দেখুৱাম ন, আৰু। নদী পাই পিনে যাম দিয়া, নদী পাই পিনেও ধুনীয়া হ'ব আমি নদী পাই পিনে গলোঁ তাত মানে মানে কেনেকুৱা ল'ৰা ছোৱালী বিলাকে খেলি আছে কেইটামান সৰু সৰু পোৱালী ল'ম। খেলি থাকাৰ নিচিনা। তাৰিছত সিহতে খেলি আছে আৰু তেনেকুৱা মানে গোটেইটো মানে একে ধুনীয়া এটা হেৰি দেখুৱাম আৰু।
ভাল হ'ব উম।
এইটোৱে কৰো ন, না আৰু কিছুমান কিবা কিবি এড কৰিম।
আৰু চিনেমা খনৰ কথা পাতি থাকিলে আৰু কিবা কিবি হেৰি হব আৰু দে। বাকীখিনিৰ লগতো আলোচনা কৰিব লাগিব নহয়।
বাকী সেই লগত বাৰু মই সিহঁতক সুধিছিলো আমাৰ লগৰ চাৰিজনী মানুক। সিহঁতে কৰিম বুলি কৈছে। বাৰু সেহঁতে প্ৰব্লেম নাই আৰু বাকী এতিয়া কোন ওলায় সেইতোহে লাগিব এতিয়া বাকী মানুহ।
তাকে আমি বহি পেলাই ভালকে হল।
ড্ৰেছ তোমাৰ চুইজা আৰু চাদৰ মেখেলা।
অ' সেই দুটাই দিবা।
সেইদুটা আৰু মানে এনেকুৱা দেখুৱাম এজনী। ছোৱালী আৰু এটা ল'ৰা তাৰপিছত তেওঁৰ মাক বাপেক। চহৰৰ হয় হা, মানে তোমাৰ গুৱাহাটী চহৰৰ আৰু দেই তাৰপিছত তাৰ পৰা আহিব গাড়ী চাডী লৈ। সিহঁতৰানেষ্ট অলপ দিম আৰু সিহঁতোনে বহু ষ্টেডাৰ্ ধন মানুহ বহুত ভাল আৰু। তেনেকুৱা। সেইটো লৈ তুমি কৰিব পাৰিবা। ন, তেতিয়া ত হেৰি কোবা সেইকাৰণে কৈছো মানে অকণ মানে মোৰ মাহহঁতৰ নিচি। নিচিনা বয়সৰ মানুহ লৈ আনিবা অলপ হা। মই তোমাক ফোন কৰিম কাইলৈ, যাম তোমাকৰ ঘৰলৈ।
আহিবা।
গৈ পেলাই কথা চটা পাতিম চব আহি পেলাই হা, ঠিক আছে দিয়া।
ঠিক আছে দিয়া।